উ হেল্ল' অ আহ শুনিছো তুমি শুনিছানে? আহ কি কৰি আছা? হেল্ল' হেল্ল'
আচছা
অ এ আছো এনেই তুমি হেল্ল' অলপ নেটৰক পোৱা জেগালৈ যোৱা শুনা পোৱা নাই
এ ভাত হ
আজৰি হৈছো
অলপ নেটৱৰ্ক এ নেটৱৰ্ক পোৱা জেগালৈ যোৱা অ তোমাৰ মাতটো মানে ফাটি অকমান লাগি লাগি আহিছে ধৰিব পৰা নাই সেইকাৰণে হেল্ল' হেল্ল' শুনিছানে হেল্ল'
ভাতকেইটা হেল্ল' এতিয়া শুাল নে
অ এতিয়া অকমান শুনিছো ভাত কিহে খালা?
এতিয়া শুনিছ নে?
অ শুনিছো ভাত কিহে খালা? হেল্ল'।
এটো কট ন
হেল্ল'
অ ইয়া খোজ নলোক,
অ কোৱা এতিয়া তই মাতো লাগি-লাগি আহিছে অ শুনিছো অ
ভা তোমাৰ হেৰি হেল্ল', শুনবা নাই?
অ, শুনিছো কোৱা।
দালি হেল্ল', এতিয়া
অ-অ অলপ-অলপ শুনিছো। মই আছো এনে খাই বৈ আছো এনে হেল্ল',
আহ, অহ - অহ।